নমস্কাৰ দাদা।
নমস্কাৰ ভাইটি।
এইকেইদিন আপোনাৰ হাল চাল কেনে চলি আছে?
অ বৰ্তমান ঠিকেই আছে। অ ভগৱানৰ কৃপাত ভালে ভালে আছো।
আচ্ছা ঠিক আছে। আহ
এতিয়া মই আপোনাক ফোন কৰাৰ মেইন উদ্দেশ্য মানে সেইটো হ'ল যে মানে আজিৰ যিটো মানে বতৰ
হয় হয়।
আজিৰ যিটো বতৰ বহুত গৰম আছে। যি বতৰৰ বিষয়ৰ ওপৰত আপুনি অলপমান বুজাই দিব বা কৈ দিব।
হয় হয়।
উম।
পুন প্ৰথমতে মই আপোনাক এই দুপৰীয়া সময়ৰ এটা ভাল শুভেচ্ছা জনাইছোঁ। আপুনি যি প্ৰশ্ন সুধিছে বা আজিৰ বতৰৰ ওপৰলৈ আহ আলোচনা কৰিবলৈ খুজিছে এই বিষয়ে মই। যিমান পাৰো বা আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ।
ঠিক আছে।
অ আজিৰ বতৰ বুলি ক'ব গ'লে আহ যেতিয়া পোৱা আছিলে অ পাঁচটা। ছয়টামান বজাৰ আমাৰ পুৱাৰ তেতিয়া অলপমান বতৰ টো। ঠান্ডা আছিলে অ তাৰ পিছতে যেতিয়া মানে অলপ সমান সাত বজা মান আঠ বজা মান হৈ গেল তেতিয়া গৰমটো বহুত বাঢ়ি গৈছে পুৱাৰ পৰাই। সাত বজামানৰ পৰাই হয়। আহ এতিয়াতো বহুত ৰ'দ দিছে। আহ বহুত বহুত গৰম হৈছে বতৰটো।
হয় দি আছে দাদা।
হয় হয় মই চাৰে এঘাৰটা মান বজাতে অ আমাৰ যি গৰু আছে ছাগল আছে সেইবিলাক মই ছায়াত থৈছোঁ। লৰাই কেনে
হয়।
হয় মানে পথাৰত বহুত গৰম হৈ আছে না ৰ'দ দি আছে।
হয়।
তাৰ কাৰণে মানে আহ ঘৰৰ যিবিলাক আমাৰ। গৰু বা ছাগলী আছে। আহ পশু পক্ষী আছে সেইবিলাক আমি অলপমান ভালেকৈ ৰাখিব লাগিব। কাৰণ বতৰটো বহুত গৰম হয় ছায়া, বা গছৰ তলত আহ ৰাখিব লাগিব আৰু। মানে বতৰটো বহুত গৰম হৈ যাই আছে না। ৰ'দ ৰ'দ কাৰণে হয় হয়। আৰু পানী বিলাকও খুৱাব লাগিব আমি আহ সেই গৰু ছাগলী বিলাক শুনিছেনে আপুনি
হয় শুনি আছোঁ শুনি আছোঁ
মানে আমাৰ যিটো পশু পক্ষী বা গৰু আছে ছাগলী আছে সেইবিলাক আমি অ এই ৰ'দ দি আছে নাম ইয়াৰ কাৰণে মাজে মাজে পানীটো দিব লাগিব খাবৰ কাৰণে আপুনি পুখুৰী লৈ যায় পুখুৰীত লৈ যাই কেনেওঁ। খুৱাব পাৰে পানীতটো বা বাল্টিঙত লৈ যাই কেনেওঁ খোৱাব পাৰে।
হয়।
হয় আহ আমাৰ। মানুহ বিলাকে যেনেধৰণে থাকিব পৰা নাই এতিয়া গৰমত ঘৰৰ। তলতো থাকিব পৰা নাই। ঘৰৰ ভিতৰতো থাকিব পৰা নাই। মানে ক'ত থাকিম ক'ত না থাকিম এনেকে হৈ আছে না।
হৈ আছে হৈ আছে।
তাৰ কাৰণে মানে এই জীৱ জন্তু বিলাককো অলপমান মৰম কৰিব লাগিব আৰু আমি।
হয়। এইখিনিতে আপোনাক মই এটা প্ৰশ্ন। সুধিম বুলি ভাবিছোঁ প্ৰশ্নটো ই ইমান ডাঙৰ প্ৰশ্ন নহয় যে। সেইটো গৰম দিনত মানে। যিটো মানে মানুহৰ বা যিকোনো জীৱ জন্তুৰ বহুত গৰম লাগে ন।
হয় হয় নিশ্চয়।
সময়ত আপোনাৰ মতে অ চাগে আপুনিও দেখা পাই আছো বা মই দেখা পাই আছো চবে দেখা পাই আছে যে এইটো গৰম দিনত চবে মানে নিজৰ মানে যিটো অ লাগতিয় বস্তু সেইটো লাগে যে গৰম দিনত চবকে মানে ফেন লাগে বা আহ চবকে এচি লাগে বা চবকে বিচনি লাগে আহ কোনোবা কোনোবা প্ৰাকৃতিৰ যিটো হাৱা সেইটো খাই কেনে নিজৰ শান্তিটো লয় সেইটো বিষয়ৰ ওপৰত আপুনি কোনটো লোৱাটো বেছি ভাল বুলি ভাবে
হয় অ আপুনি খুব ভাল এটা প্ৰশ্ন সুধিছে মোক
হয়
এতিয়া আমি এইেই গৰম বতৰত নিজকে বাচাবৰ কাৰণে বা সেই গৰমৰ পৰা আমি আহ যিটো বাচাবৰ কাৰণে নিজকে আমি আহ কোনোবা ফেনৰ তলত বহি আছে কোনোবা এচিৰ তলত বহি আছে নহয় জানো
হয়
হয় এতিয়া গাও অলত বেছিভাগ আমি দেখা পা আমাৰ ই এি ক ব
হয়
মানে আমাৰ গাও বিলাকত আহ বেছিভাগে আহ সিমানো মানে ধনী ধনী মানুহ নাথাকে বা যিখিনি আছে সেইবিলাকো মানে ইমান এচি বা আহ কুলাৰ বিলাক ইউজ নকৰে আৰু
হয়
আমাৰ বেছিভাগে গাঁৱৰ যিটো অঞ্চল সেয়াতে মানে ফেন ইউজ কৰে আৰু ফেন তাতে আৰু বিচনি আৰু কিছুমান অহ ধৰি লওক এতিয়া খেতিয়ক বিলাকে পথাৰৰ কাম কৰি আছে না হয় সেইবিলাকে মানে অহ অলপ অলপ কাম কৰিছে মাজে মাজে আৰু গছৰ তলত মানে হাৱা খাই আছে বতাহ ধুনীয়া য়া বতাহ দিয়ে মানে পথাৰত ইয়াৰ কাৰণে গছৰ তলত বহি কেনে বহুত আনন্দ ল'ব পাৰে আৰু
হয় এতিয়া আপুনি যি যিখিনি কথা কলে উ গৰম যিটো আজিৰ বতৰ আজিৰ বতৰ টো লৈ কিনে আপুনি যিখিনি কথা কলে মই গম পাইছো যে আপোনাৰ ফালে অ সিমান খিনি গৰমতো হৈ আছে আমাৰ ফালেও বহুত গৰমটো হৈ আছে আৰু ইয়াৰ কাৰণে উ সুধিলো আপোনাক মই এচি বা ফেন বা বিচনি বা প্ৰাকৃতিৰ যিখিনি হাৱা বতাহ অহ কোনটো হাৱাতো বেছি ভাল এইটো আপুনি বুজাই দিলে বহুত ভাল লাগিল অহ এইখিনিতে এটা প্ৰশ্ন যে এই যিটো আজিৰ নিচিনা যিটো বতৰ যদি সদায় হৈ থাকিলে আমাৰ যিটো কাম বোৰ চলি আছে ন পথাৰৰ এইকেইদিন কথা অহ এইখিনি কাম কৰাতে আপোনাৰ মতে নিজৰ ছেফটি নিজৰ যিটো চাবলগীয়া নিজৰ শৰীৰটো চাবলগীয়া এইটোৰ বিষয় বিষয়ৰ ওপৰত আপুনি কিবা ক'ব বিচাৰে নেকি
হয় নিশ্চয় এতিয়া আপুনি যি প্ৰশ্ন সুধিছে ইয়াৰ উত্তৰটো মই চাগে ফুলফিল কৰিব নোৱাৰিলেও মই যিমান পাৰো সেইখিনি উত্তৰটো দিব চেষ্টা কৰিছো অ এতিয়া আমি পথাৰত কামটো কৰিবই লাগিব গৰম হ'লেও ঠাণ্ডা হ'লেও বৰষুণ দিলেও বা ৰ'দ দিলেও আমি পথাৰৰ কামটো এইটো বতৰটো পথাৰৰে কাম কৰা বতৰ ন বা খেতি কৰাৰ টাইম সময় মানে আমি কৰিবই লাগিব এইখিনি সময়ত
হয়
তথাপিও আমি কি কৰিব লাগিব যে কাম কৰিব লাগে বুলি আৰু অ নিজকে বহুত বেছি কষ্ট দি কেনে বা বহুত বেছি অ কষ্ট কৰি কেনে কাম নকৰ নকৰা আমি মাজে মাজে মানে ৰেষ্ট ল'ব লাগিব মাজে মাজে আমি পানী খাব লাগিব আৰু গছৰ তলত বহি কেনে পথাৰতো আৰু ফেন চেন নাপায় ন আমি গছৰ তলত অলপমান বতাহ খাব লাগিব ঠাণ্ডা বতাহ এটা আহে তাৰ কাৰণে অলপ ৰেষ্ট ল'ব লাগিব এতিয়া মই আপোনাকো অ সেই বিষয়ত অলপমান কিছু প্ৰশ্ন সুধিম বুলি ভাবিছো
অহ পাৰিবা পাৰিবা
প্ৰশ্নটো হল সেই গৰম বতৰত আমি বেছিভাগে আহ আমি দেখা পাও যে এনেকোৱা জাগা বিলাক বা ঠাই আছে যত মানে আমি পিকনিক খাব যাওঁ বা এনেকোৱা গা ধুবলৈ যাওঁ অলপমান নিজকে চিল কৰিব যাওঁ ন সেনেকোৱা আপোনাৰ অঞ্চলত আহ কিছুমান জাগা আছে নেকি না আপুনিও আৰু যাই পাইছে
হয় এতিয়া মই আপোনাক ক'ব বিচাৰিছো এ যিখিনি আপুনি প্ৰশ্ন সুধিছে মোৰ তাত বহুত ভাল প্ৰশ্ন আহ আমাৰ ফালে আছে বহুত জেগা আছে সেইদৰে মানে গৰম দিনত বা গৰম বতৰ দিনত আৰু ফুৰিবলে ভ্ৰমণ কৰিব পৰা বহুত জেগা আছে
হয় হয়
যে আমাৰ ওচৰতে আছে চকী দাৰাগাঁও আৰু ইফালে আহ বগামাটি আৰু ইফালে ভৈৰৱ কুণ্ড আমাৰ বেছি দূৰ আমাৰ আমাৰ পৰা বেছি দূৰ নহয় মানে ওচৰ হয় বেছি দূৰ নহয় যাব পাৰে এ সেইবিলাক যিটো মানে জাগা প্ৰাকৃতিৰ লগত আহ খুব মানে মিলা প্ৰীতি আছে তাতে যাই কিনে আমি গাত ধুব পাৰো তাতে যাই কিনে ঠাণ্ডা পানী যিটো পাহাৰৰ পৰা আহে নদী যিটো আহে এইগিলাক পানী বহুত ঠাণ্ডা হৈ আহে আহ এইগিলাক পানীত যাই কিনে আমি গামোচা চামোচা কিবা কিবি লৈ কেনে এইগিলা পিন্ধি কেনে নিজৰ মানে শৰীৰটো ঠাণ্ডা বনাব পাৰে নিজৰ যিটো গৰম দিনত আহ বেয়া যিটো গা হয় তাকে না
হয় হয়
এইবিলাক আমি তাতে যাই কিনে বহুত ভাল কৰিব পাৰি নিজৰ মনতটো ভাল কৰিব পাৰে আৰু লগৰ লগ বহুত কেইটা লগৰ লগত মানে এনজয় কৰিব পাৰে ফূৰ্তি তামচা ফূৰ্তি কৰিব পাৰে তাতে যাই কিনে কিবা কিবি খাৱা লোৱা বস্তু লৈ কেনে খাব পাৰে খাব পৰা যায় হয় অ গৰম দিনত খুব ভাল, ঠাণ্ডা দিনতো ভাল, তাতে বহুত মানুহ যায় ঠাণ্ডা দিনত। যেনেকুৱা ডিচেম্বৰ বা জানুৱাৰী।
হয় হয় অ এ লাষ্ট ইয়াৰৰ মানে আ হয় পিকনিক মনাব যায় আৰু ন?
হয় হয়।
হয় হয়। এতিয়া আৰু মই এটা প্ৰশ্ন সুধিম বুলি ভাবিছো আপোনাক?
এই যিটো আজিৰ বতৰে হওঁক বা সেইখিনি গৰম বতৰত অ বহুত মানুহে মানে কল্ড ড্ৰিংক খাই বা এই যিটো ঠাণ্ডা বুলি কওঁ আমি মিৰিণ্ডা, ফেণ্টা, ইছপৰাইত সেইবিলাক খাই থাকে ন। এইটো পিছে অ আপোনাৰ মতে খাৱাতো ভাল নে? আমাৰ শৰীৰৰ কাৰণে না
মইতো ডাইৰেক্টলি মই কৈ দিওঁ ডাইৰেক্টলি মই মতে সেইগিলা খাৱাটো বহুত বেয়া বস্তু। মানে সেইগিলাক, উম মই ভাবো যে আৰু চবে জানে কিজানি। আহ কেমিকেল যিটো কয় মানে কোম্পেনীত বনোৱা যায়। তাতে কেমিকেল দিয়া যায় এইবিলাক কেমিকেল যাই কিনে আমাৰ পেটত বহুত পেটত প্ৰব্লেম দিয়ে, এইখিনি আৰু কথা বেছি নহয়। যিয়ে নহওক আজি যিটো আমাৰ আমাৰ মাজত যিটো আলোচনা টাইম হৈ আহিল।
হয় হয় হয়।
ঠিক আছে আপোনাৰ লগত কথা পাতি কিনে বহুত ভাল লাগিল, পাছতো যাতে এনেকুৱা লগ পাম বুলি আশা ৰাখিলোঁ।
হয় বহুত বহুত ধন্যবাদ। অ আপোনাৰ লগত কথা পাতিও মই বহুত ভাল পাইছো। বহুত বহুত ধন্যবাদ।